কি কৰিছ?
এ এনে আছিলো।
অ
তই কি কৰিছ? আজি মায়ে ভাত নবনাই
কিয় নবনাই অ হ মই তা ভাবিছোঁ এ শুনচোন কথা এটাত ফোন কৰিলো মই কামাখ্যা যাবি নেকি?
পাৰি যাবলৈ কাৰণে এতিয়া কলেজটো অফে আছে আমাৰ এনেও।
অ কলেজো বন্ধ।
উম
তাকে যাম বুলি ভাবিছিলো বতৰটো অকনমান গৰমৰ পৰা অকমান জাম
অ আজি বৰষুণ পৰিছেই নহয় অকন অকনকে কালিও পৰিছিলেই।
এইকেইদিন অলপ অলপ দিয়ে আছে।
উম
তাকে যাওঁদে বোলো
বনা প্লেনতটো কেতিয়া বনা কোন কোন যা অ।
উম তাকে গৈ ইমান ভাল লাগে ন তাত তই লাষ্ট কেতিয়া গৈছিলি?
নৱেম্বৰ মান মাহতে যোৱা।
উম মই অক্টোবৰত যোৱা
উম
সেই তাকে।
এ এনেকুৱা নহয় যে এবাৰ গ'লো যাব নোৱাৰি বহুত ভাল লাগে মানে গৈ থাকিবও মন যায়, বাৰে বাৰে।
উ ভাল লাগে বহুত ভাল লাগে। তাত হেৰিটো মানে বহুত ভাল লাগে আৰু বহুত শান্তিময় পৰিৱেশ এটা।
উম মই ভিতো ভিতৰত গৈ পেলাই যেতিয়া, যোনটো লিংগ আছে সেইটোৰ পা পানী খিনিও চুই আহিছো। নহলে বহুত লাইন ল ল'ব লাগে। দিব আৰু গোটেই দিনটো মানে।
অ দিনটো লাগে আৰু তাত যেতিয়া হে ভোগ টো যে দুপৰীয়া আহাৰটো, আমাৰ ভাল লাগে। হাই ফাই চলে।
আমি ভিতৰত আছিলো যে, গোটেই দিনটো মানে তাতে গ'ল বাহিৰলও এনেকে মানে ওলাবলৈ মানে সময়ে নাপালো।
হয় নেকি?
অ', এনেই কিন্তু বেলেগ মানুহক কিছুমানে দিছে কিন্তু দেই আমাক কিবা কিবি খাবলৈ কাৰণে। সেই তাত খাইছো। যিকণ মানে খাইছো সেই মানে বহুত ভাল লাগিছে।
অ', খিচিৰি দিয়ে ন, খিচিৰি দিব ভাজি দিব, বৰ ভাল লাগে খাই বিলাকে মানে অমৃত।
সচাঁকে। আও মই ভাবো মানে তাকে তাতো হেই মছলা বেছি ছি নকৰে ন বব ব্যৱহাৰ নকৰে, তথাপিও ইমান ধুনীয়া লাগে। কেনেকে মানে মানে বস্তু ন মাৰ জেগা তাতে বুজি পোৱা যায় আৱ। কিমান অপৰম্পাৰ মানে বচ
উ', ৰচোন যাবলৈ কাৰণে আমি ভাবিছো অম্মবাচী কেতিয়াকে?
অম্বুবাচীততো বহুত ভিৰ হয় কেতিয়া বা সেইটোও নাজানো।
সেইটোয়ে শুনিছিলো এইকেইদিনতে আৰম্ভ হব বুলি। এতিয়া অম্বুবাচী আৰম্ভ হলেতো যাব নোৱাৰিম ষাঁঠ লগা বুলি যে কয়। কথাখিনি কিন্তু বহুত মানে দেই মান আছে ষাঁঠ লগাটো।
অহ মানে আমাৰ ঘৰতো মানে একদম বহুত বেছি বিশ্বাস কৰে অহ মা'হতেও আৰু এতিয়া মাহতক দেখি দেখি আমিও মানে বিশ্বাস কৰো আৰু বহুত।
উম সেইটোৱে মানে ভাল লাগে আৰু কিবা এটা মানে চা, কয় নহ পূজাৰীয়ে যে মাৰ মানে অম্বুবাসীৰ সেই ষাঁঠ কেইদিনা গোটেই বগা কাপোৰ সুুধু দিয়েও ধোৱা হৈ যায়, আকৌ সেইখিনি পানী খিনি গোটেই ৰঙা হৈ যায়
ৰঙা হৈ যায়
বাহ কলেক
সচাঁকে মানে অদ্ভুত এইবিলাক। শুনিলে মানে এহ হ কিছুমান মানুহে জোনবিলাকে বিশ্বাস নকৰে সিহঁতে ইমান বিলাক প্ৰমাণ দেখি আছে হয় নে নহয়?
সেইটোৱেটো আৰু মইতো এটা কথা ক হ'ল মানে অম্বুবাচীত মানে যেতিয়া বহুত ভিৰ হৈ যায় নহ সেইকেইদিন মানুহ যাব দিব ক'ব নালাগেহে আচলতে
অহ নালাগেহে
উম নিদিয়ে বাৰু অকল এজন পূজাৰী যায় কিন্তু পূজাৰী গৰাকী কিজনো মানে মহিলা পূজা মহিলা
অহ, মই এইটো মানে অহ ব্যৱস্থাটো মই অকণ বুজি নাপাওঁ অকল অকল যে পুৰুষকে যে পূজাৰী পাতে কিহৰ কাৰণে মহিলাক পাতিব লাগে সেইদিনত
উম
মাৰ অ অকল সেই সাত দিনৰ কাৰণে বুলি নহয় মহিলা পুজাৰী মানে দিবই লাগে মন্দিৰে মন্দিৰে থাকিবই লাগে এইটো মানে ব্যৱস্থাটো মই মানে অকন বেয়া পাওঁ মানে থাকিব লাগে নহ বিশেষকে এইবিলাক কাৰণ এইবিলাক স্ত্ৰীৰ বস্তু যিহেতু তহ থাকিব লাগে মহিলাই থাকিব লাগে পুৰুষ বিলাকক মান দিবই নালাগে মোৰ মতে আৰু বাকীয়ে কি ভাবে নাজানো মই
আকৌ শুনিছো এই হেৰি মুকেশ আম্বানী যে, আমা নিৰবোলাই এইখন, হেৰি এখন কৰিছিল ন তেখেতে, এ জুই এখন কৰিছে নেকি আমাৰ কাজিৰঙা পও যে হাতীক কিবা-কিবি নি
চিৰিয়াখানা বনাই আছে মানে সি?
বনাইছে। এহাত বুলামা। কামাখ্যা মাত থকা গোটেই দি তেখেতে বোলে হেৰি কৰিব আৰু
অ' এইটো বহুত ভাল কাম কৰিছে কিন্তু।
বহুত, বৰ ভাল কাম কৰিছে দেই। কাৰণ ইয়াত চা কি
জীৱ হতা হৈ আছে আৰু যিকেইটা হয়তো সেইকেইটা হয় বাকী এইবিলাকে খাব কৰিব নাপায় সিহঁতে
সেইটোয়ে পাৰ' কিমান পাৰ' হয়নে নহয়, কো? সেই পাৰ'খিনিয় যদি তাত আশ্ৰয় পায় ন খাবলৈ সদায় পাব। খুব ভাল হ'ব কথাটো।
ছাগলী ভিলা কৰো।
উম
ৰামচাকৰি ডাঙৰ-ডাঙৰ কেইটাইহে বেছিকে মানে খাবলৈ কৰিব পায়।
উম, আৰু ইমান ডাঙৰ ডাঙৰ হয় ন? কিছুমানা যে আমাৰ সমানৰ, সমানৰ আছে
আমাতকে ডাঙৰ-ডঙৰ আছে।
ছে মই দেখিছো ন, ভয় লাগে, কেতিয়াবা
ভয়ে লাগে ওচৰলৈ যাবলৈ কাৰণে, মোৰ এনেই কিন্তু মই ভয়ে মানে ইমান আগতে মানে বহুত ভয় খাইছিল, কিন্তু আমাৰ ঘৰত যেতিয়া মানে ছাগলী আহিছে। সেই তেতিয়াৰ পৰাহে মোৰ অকণ ভ কমিছে এইবিলাক বস্তুৰ প্ৰতি।
উম, আৰু বান্দৰবোৰ? বান্দৰবোৰে, বান্দৰ বোৰে যে বস্তু লৈ যা ভয় লাগে মোবাইল-চোবাইল লৈ যাব বুলি। উম, এবাৰ মই চাউল লৈ গৈছিলো, চাউল খিনি টানি লৈ গ'ল, মই আকৌ ল'বলৈ ওঠ-চত দাঁত দেখাই দিছে। উম, চব ফাইদা হয়
উম।
এবা তাত থকা মা
ও, মাচিনী কথাটো ক'বই নালাগে। কাচ টো কেইটাও দেখিছো মই আৰু। কিন্তু মই শুনিছিলো হা, মানে যোনটো পুখুৰী আছে ন তাত, তাত এটা চাইদে মানে কু কোনবা পৰি পেলাই বোলে মৰিছিলে। সেইকাৰণে সেইখিনি মানে পানীত, মানে কাকো যাব নিদি। সেইখিনি মানে ফালে, ৱাল এখন মাৰি দিছে। সেইখিনি মানে-ই-মানে বেলেগ আৰু সেইখিনিও বেলেগ মানে ভাল খিনি।
অ'।
গম নাপাওঁ দেই কথাটো।
উম। এই মুত তই যিমানে যি নহওক, তাত মৰিলেও সেইখিনি পুণ্যই।
উম, কামাখ্যা মাৰ ওচৰত গৈছে আৰু। আৰু, বহুত ডাঙৰ-ডাঙৰ কাছ আছে দেই। কাছ যদি মানে বিলুপ নোহোৱাকে ভালকে বাচি আছে, কামাখ্যা মাৰ ওচৰতে আছে।
অ', আজিকালি কাছ-চাছ তো, ক'তো চাবই দেখিব পোৱা নোযোৱাই হ'ল ইমান।
উম।
আৰু মানুহ বিলাকে বিশেষকৈ অবৈধ চিকাৰ কৰি ফুৰি যে, কাছৰ মাংস যে খাই যে কিছুমানে, সেই কাৰণে হৈছে বেছি।
এই-উম-হেৰি পুখুৰী এটা আছে, তই গৈছ নে নাই বা? মন্দিৰলে এনেকে যোৱাৰ ৰাস্তাটোতে এটা বেকাকে ৰাস্ তা আছে। সেই ৰাস্তাটো ফালে এটা পুখুৰী আছে কিবা নামটো আছিল, মই পাহৰিলো। সেই পুখুৰীটো ফালে কাছ যে, বিৰাট ডাঙৰ ডাঙৰ কাছ দশ হাজাৰ ন? চল্লিশ, পঞ্চাশ কেজি ওপ পৰত হ'ব। একেলগে যদি যাওঁ দে। খামগে দে তোক বৰ ভাল লা বহুত কিন্তু ইষ্টেপ আছে দেই। ইষ্টেপ বহুত গভীৰ নামি যাব লাগে।
আমি উমানন্দ যাব লাগিব। বুজিছ? -সেইফা সেইফালে কিন্তু মই গৈ পোৱা নাই উমানন্দ ফালে। গৈ পোৱা নাই নেকি এ' জাহাজত উঠি পেলাই যাবই লাগিব, সেই সেইটো কি আছিলে জান' অসমৰ? নাই নাই। নাই উঠা এবাৰ যাওঁতে উঠিম বুলি ভাবিছিলো, কিন্তু মানে সময় নিমিলিল
অ'। তই নৰ্থ গুৱাহাটীত যোৱা নাই মানে ন?
কিন্তু সেইটোত মানে উঠা নাই।
কেনেকৈ গৈ?
গাড়ীতে।
তেতিয়াচোন ব্ৰিজো নাছিলে, কোনফালেদি গ'লি?
তোৰ মনত নাই এতিয়া যোৱা নাই আগত তিৰিচ বা আ মনত এটা মানে সেইকাৰণে ইমান কথাটো অ
মই গৈছিলোহে যোৱা হয় গুৱাহাটীত গৈছিলো ন কাম এটাত দুদিন থাকাকে এওঁৰ লগত এতিয়া গৈছ
যাব লাগে ন আমাৰ নিজৰ ওচৰত ইমান ভাল ভাল জেগা আছে আমি চাবয়ে নাযাওৱে বাহিৰৰ মানুহ বিলাকে পৰ্যটক বিলাক তাকেহে আহি পেলাই ভৰি থাকে
এতিয়া কেতিয়া যোৱা হয় আৰু আমাৰ সপোন পূৰ হয় নাজানো আৰু আচলতে আমি কৈলা নজানো আমি যাম বুলি আমি কিছুমান প্লেনিং
আমাক মায়ে মাতিবও লাগিব
সেইটোয়ে মায়ে যেতিয়া মাতিব আমি তেতিয়া যাব পাৰিম মায়ে নামাতিলে যাব নোৱাৰো আৰু উম
উম।
বৃন্দাবন যাবলৈও
অ সেইটোতো নকবিহে আৰু সেইটোতো বহুত আশা আছে
উলাম দে তইয়ও বিযা যা একেলগে যাম দে
উম বৃন্দাবন যাব লাগিব এপাক
অ
ন জীৱনত পিছত চান অ পিছত আমি সুবিধা পাওঁ নে নাপাওঁ নাজানো কাৰণে এবাৰ সময় মিলাই মাতক আমাক ৰাধায়ো
ৰাধাামাই মাতক, আমি যাম।
উম।
বৰ ভাল লাগে জেগা খিনি মোবাইলত দেখিয়ে মানে বহুত ভাল লাগে।
প্ৰেম মন্দিৰটো যে, বহুত ধুনীয়া লাগে।
কসংন্ধ্যিতি যে
উম।
একে বহুত ভাল লাগে আৰু, মই বহুত ভাল পাওঁ। এতিয়া কেতিয়া মাতে আৰু
মইও বহুত ভাল পাওঁ। তাত যোনবিলাক মানে পোঁচাক পিন্ধে ন, সেই আমি শুই থাকো ন এতিয়া অঁ ৰাধা মায় জেনকা কাপোৰ চিল ধৰ এতিয়া পেনী দীঘল দীঘল পেনী তা'ছত এ' সেনেকুৱা মানে চুৰণি কেইখন লৈ পেলায়, কি ধুনীয়া লাগিব দেখি পেলাই।
অঁ।
মানে হেনেকুৱাকাপোৰে পিন্ধি যাব লাগে তাত গ'লে।
অ সেইটোৱে বৰ ভাল লাগে ম বৰ ভাল পাওঁ।
উম।
সে এতিয়া অম্বুবাচী কেতিয়া হয় বা গম পালেহে এতিয়া। হেৰিলৈ যোৱাটো কৰিব পাৰি হয় নহয় অ আৰু কয় ন হাত লাগিলে তামোল পাৰিব নালাগে। গছৰ বস্তু পাৰি।
পাৰিবই নালাগে উম।
এইবিলাক নিয়ম নীতি বহুত কৰ ভালো লাগে শুনি দেই। নিয়মবোৰ। পিছে এতিয়া কি কৰি আছ।
আছিলো এনেই বহি।
অহ।
মা ভাত। আপুনি বনাইছে তহঁতৰ।
হা।
মা ভাত পানী বনাইছেনে বোলো তহঁতৰ।
অ বনাইছে।
অ, অ।
এ খামগে আৰু অলপ পাছত।
উম, উম।
অ আমাৰ ৰাতিপুৱাই ৰুটি বনোৱা যায় যেনিবা বেছিভাগ। ভাতে ভাতে। খোৱা যায় আমাৰ।
উম।
সেইটোৱে আৰু দে হ'ব দে নহলে। সুধিবি ময়ো সুধিম। দিয়া লাগে তাৰ পাছতে চাম আৰু হা উম ঠিক আছে দে উম।